কি, এ
বহিয় আছ, পাছখনত তুমি
মই আছো, ঘৰতে তুমি
অ, মই এনেই, বহি আছো।
অ, মই বজাৰ গৈছিলো, বজাৰৰ পৰা আহিছো অকমান এতিয়া। আহি পেনে অলপ বহো। বতৰ ভালেই।
ভাল। আমাৰ ফালে পুৰা কলাহ দে
উম।
অ, টাইমো হৈছে নহয়।
টাইমো হৈছে, আন্ধাৰ হ'ব হ'ল, নহয়। পাঁচ পাঁচটা বাজিলেই। পাঁচটা বাজিলে ন, চাৰিটা বাজিলে।
এনে, ম, চাৰে পাঁচটা, চাৰে পাঁচটা, উম। ছয়টা বজালৈকে আন্ধাৰেই নহয়।
আহ।
উম।
বন্ধ, আগষ্ট মাহে খুলিব আৰু।
বস্থত কলিব। ভাত, পানী, কেই খালা।
তোমাৰ দালি, ক, ভাজি আছে।
উম।
সেয়াই খাইনো, অ, বনাবা কোনে তুমি কিহে, খা
মই খালো দাই, বুট, বুট আহিছে মটৰ কেৰেলা, তেনেকেই খালো। আচাৰ লৈ ৰলো, আমাৰ আচাৰ ঘৰতে ব, আছিলে।
জনান, আছিলে।
মাহট আচিলে, নেকি।
বনাইছিলো।
উ।
উম।
তুমি বাবু আঁচনি পোৱা নে।
বাবু আচনি আগতে পাইছিলো, মানে এতিয়া চৰকাৰ নতুন চৰকাৰ আকৌ পাঁচ বছৰ মূৰে, মূৰে চৰকাৰ সলনি হৈ থাকে, যে এইব আকৌ নতুন চৰকাৰ আহে, নতুন মানে পুৰণা চৰকাৰে আকৌ নতুনক আহিছে ন, পাঁচ বছৰ, ইলেকশ্যনত জিকাৰ পিছত
আহ।
এনেকে এতিয়া আগষ্ট মানৰ পৰা দিম বুলুলিয়ে কৈছে, তাকে কি কৰে জানো।
এহে, জেগ হে, পোৱা।
বি, এনে, নহয়, তুমিও পাপ, পোৱা নহয়, নিজত মাইনা।
অ, পাও অ'।
তাকে চৰকাৰে ভাল সুবিধা কৰিছে আকৌ।
অ' তোৰ পঢ়িবলৈ কিমান সুবিধা আছে, এতিয়া কিতাপ কিনা
তাকেতো অকল পঢ়িবলে বুলি নহয়, কিমান মানুহক চাকৰি দিছে। চাকৰি মানে নিবনুৱাক বহুত চাকৰি দিলে ন' বিনা তুমি চোৱা বিনা টকা পইচাত কৰি দিছে।
অ' তো।
এটকাও খৰচ নকৰাকে মানুহে চাকৰি পায়।
উম।
অকল ভাল শিক্ষা, ভাল মানে ভালকে পঢ়া শুনা কৰিলেই আৰু সেই পঢ়িবৰ কাৰণেও চৰকাৰে পইচা দিছে।
অ' এতিয়া তোমাৰা এতিয়া বাৰশ টকা কে দিয়ে যে আছে। ছোৱালীবিলাকক। সেইটোত পইচা তোমাৰ, এনেই কিতাপ এখন কিতাপৰ দাম কিমান বাৰু? সেইবিলাকে কিনিব পাৰিছে।
তাকেতো বহুত সুবিধা কৰি দিছে। আৰু কিতাপ ফ্ৰী কৰি দিছে কলেজৰ।
উম।
হু, অকল হেৰি কলেজলে নহয় আমাৰ মানে চৰকাৰে মানে নতুন চৰকাৰ যেতিয়া বিজেপি চৰকাৰ আম-আমাৰ অসমৰ কথাই কয়। হিমন্ত বিশ্ব ৰাজ্যসভাৰ নতুন নতুন বিদ্যালয় বিশ্ববিদ্যালয়বোৰ কিমান নিৰ্বাৰণ কৰিছে। আৰু এ, মানে অকল বিগ হেৰি বুলিয়ে নহয় বিদ্যালয় বুলিয়ে নহয়। হস্পিতল হস্পিতাল কৰিছে, তেনে তেকে ৰাস্তা বনাইছে। ৰাস্তা হেৰি কৰিছে। হয় নাই? বহুত কৰিছে আমাৰ চৰকাৰখনে বহুত।
প্ৰতিটো ঘৰৰ মানুহকে প্ৰতি চলিবৰ কাৰণে মানে চব হেৰি উলিয়াইলে আঁচনি উলিয়াইলে।
উম।
চবকে দিছে এতিয়া।
সেইটোয়েইতো। চৰকাৰে বহুত কৰিছে বহুত, আজিকালি এতিয়া হস্পিতালৰ আমাৰ লখিমপুৰ হস্পিতলখনকে চোৱাচোন। আগতে উ, হস্পি হস্পিতালত এ, নাৰ্ছিং কৰিবৰ কাৰণে তেজপুৰ যাব লাগে, গুৱাহাটী যাব লাগে, এতিয়া আমাৰ ঠাইতে আছে লখিমপুৰ জিলাতে। কিমান সুবিধা কৰি দিছে আৰু আজিকালি একদম বৈজ্ঞানিক এনেকুৱা এনেকুৱা ধৰণৰ মেচিন আনিছে যি-যিটো নেকি আগতে আমাৰ মেডিকেলত নাছিলে। আজিকালি তুমি কৈছোঁ নহয় মেচিনৰ যোগেদি বহুত মানে সোনকালে নতুন নতুন প্ৰযুক্তি প্ৰযুক্তিবিদ্যাৰ এনেকুৱা বস্তু। বহুত আনিছে তেনেকুৱা, বহুত হেৰি কৰিছে ন'?
হেইটোকেতো। এতিয়া চাচোন দি উন্নত যে হৈছে অকল বিজেপি চৰকাৰৰ কাৰণেই হৈছে।
উম।
আগৰবাৰতো চা আগতে ৰাস্তা কেনেকুৱা আছিলে। মানুহবিলাক কেনেকুৱা আছিলে, এতিয়া বিজেপি চৰকাৰৰপৰা ঘৰ দিয়ে মানুহক।
অ' বহুত দুখীয়া মানুহক ঘৰ দিছে, পকা ঘৰ দিছে, এনেকুৱা কন এনেকুৱা পাওঁ অ'। বাগানে মানুহবিলাকৰ সংস্থা মানে নিজৰ বাসস্থান সিহঁতৰ নিজা হেৰি দিছে, বহুত কৰিছে। আৰু অ' এতিয়া শুনাম সাতে লখিমপুৰত হেৰিও বনাইছে হেইটো কি আছিলে অভাৰ ব্ৰিজ। বনাই আছে বোলে। অ' ফ্লাই অভাৰ।
অ'।
উম।
বহুত কৰিছে।
কৰিছেতো। তেনেকে চাবলৈ গ'লে চৰকাৰে বহুত ননদী গৈছে। বহুত পইচা দিছে ন বহুত বহুত। স্কলাৰশ্বিপ দিছে আনকি উম।
উম।
আকৌ ল'ৰা ছোৱালী বুলিয়ে নহয়, হেৰি আকো দিছে ন এইটো কি আছিলে কৃষক কৰ দিছে, অৰুণোদয় দিছে, বিধৱা পেঞ্চন দিছে বদ্ধ পেঞ্চন দিছে, এইবোৰ দিয়ে দুহেজাৰ, এহেজাৰ, বাৰশ এনেকেই দিয়ে।
উম। চব ফালৰ পৰা চবকে দিচে। নিজৰ মতে মানে
কিমান বহুত কৰিছে চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা বহুত কৰিছে। অসমখন মানে অসমখন উন্নতি হেৰিত কৰি লৈ গৈছে আৰু।
মোৰ মানে বহুত বহুত হেৰি বুজি বহুত আইডিয়া আছে মানুহজনৰ।
আছে অ। বহুত
মানে কত কি কৰিলে কি হব।
অকল ৰাস্তা ঘাটে নহয়, ৰাস্তা ঘাট মানে কি আৰু তুমি মানে এতিয়া এতিয়া আমাৰ ছোৱা আমাৰ বি আমাৰ লখিমপুৰ পৰা ডাৰেক মাজুলীৰ অভিমুখে এখন দলং বনাই আছে নতুন। দেখিছায় নহয় সেইখন।
কিমান সুবিধা হ'ব এতিয়া
এতিয়া কিমান সুবিধা হব। বহুত এনেই এনেকে আমি লখিমপুৰ হৈ এনেকে গোগামুখ হৈ ঘূৰি য যাব লাগে।
নাৱেদি গলে বোলো পানী গলে যাব নোৱাৰি।
উম নাঙতি অ সেইটোয়েতো আৰু আৰু খৰালি কালতো পানী নহ'লে ফেৰি নচলেই।
অ সেইটো কিমান কষ্ট হয়। চাকৰি কৰা বিলাকৰ কাৰণে যাব
উম সেইটোৱেটো। আৰু মানুহ আকৌ মাজুলী মাজুলী খনেই হৈছে গোটেই অকমাৰ এছিয়াৰ একদম এটা বৃহত্তৰ দ্বীপ বুলি কব পাৰে
উম।
তাত মানুহ এতিয়া মাজুলীখন মাজুলীখনতো বহুত উন্নতি কৰিছে। সত্ৰ বিলাকক সত্ৰ বিলাকেই কৈছো। এতিয়া মাজুল সত্ৰ নকৰি বুলি কয় আৰু।
অহ।
বহুত বহুত সহায় কৰিছো। আনকি কৃষি ক্ষেত্ৰতো
উম।
কৃষিৰ ক্ষেত্ৰতো বহুত সহায় কৰিছে। কি কৈছিলা তুমি হিমন্ত বিশ্ব শৰ্মা?
অ অ মামা মামা বুলি মা মতে ন হিমন্ত বিশ্ব শৰ্মাক চি এম যদিও।
তেনেকাই ভাল লাগিছিলে
উম।
উম।
উন্নতি হৈছে। চৰকাৰে কৃষিৰ কৃষি খিনিকো উন্নতি কৃষকসকলেৰ উন্নতি কৃষক মাহ মাহে, মাহে দুহেজাৰ, দুহেজাৰ টকা দিয়ে। কৃষকসকলে নতুন, নতুন বীজ দিয়ে, নতুন, নতুন হেৰি কৰে ন, কৃষি ক্ষেত্ৰত মানে বহুত উন্নতি মানে। উন্নতিৰ কাৰণে সহায় আগবঢ়াই, আগবঢ়াইছে মানে কৃষক
উম, উম আৰু কিছুমানত আমা কয় যে একে টেক্টৰ-চেক্টৰ যে বোলে লোনত
অ', সেইটো হেৰি হয় এগ্ৰিকালচাৰ কাৰণে।
অ', এইবোৰ। সেইবিলাক মানুহ কাৰণেও কিছুমান মানুহৰ কাৰণে বহুত সেইখন চলাই কৰিব। কৰে।
বহুত সুবিধা দিছে চৰকাৰে।
দিছে, দিছে।
এ, চাকৰি
উম, কিন্তু কিছুমান মানে পালেও পায় তোমাৰ মানে চবকেতটো দিছে ন?
চবকে দিছে চবকে মানে, যোৰ-যোনবোৰ মানে আজিকালি যোগ্য। চাকৰি কাৰণে যোগ্য সিহঁতবোৰকে দিছে, সিহঁতে পঢ়া শুনা কৰি মেলি পঢ়ি উম,
এইবিলাক আঁচনি।
উম, এইবিলাকে আঁচনি, এইবিলাকে আঁচনি মানে কি এতিয়া পঢ়ি থকা ল'ৰা ছোৱালীতো দিছে, দিছে এতিয়া বিধৱা মহিলাজনিকো পইচা দিছে, তেনেকে পেঞ্চন দিছে। বৃদ্ধ পে-পেঞ্চন দিছে, উম, বৃদ্ধ পেঞ্চন দিছে। তেনেকে আকৌ গোটবিলাকক, গোটবিলাক উন্নতি কৰিবলৈ, গোটত লোন দিছে চৰকাৰে। এতিয়া, এতিয়া মাজতে দহ হাজাৰ টকা গছপুলি ৰোৱা কাৰণে দহ হাজাৰ, দহ হাজাৰ টকা দিছিলে।
অ', অ', এতিয়া পঁচিছ হাজাৰ টকাকে দিব আকৌ।
আকৌ পঁচিছ হাজাৰ দিব, এতিয়া দহ হজাৰ, দহ হাজাৰ টকা দিছে কিমান লাখ মহিলাক, তেত্ৰিশ লাখ মহিলাক।
উম, মানুহ নহয় আকৌ ন'?
উম, তেত্ৰিশ লাখ মানুহক দহ হা হাজাৰ টকাকে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। সেইটো, সেইটো বাবদ উম গছ পুলি ৰুলে মানে। হম?
সেইটো মানে ভালেই কৰিছে। এতিয়া গছ হেৰিটো ভাল হ'ব এতিয়া।
অ', মানুহে-মানুহৰ কি মানুহবিলাকে কি আৰু, গছ-গছনি কাটিছে। গছ-গছনি ধ্বংস কৰি গৈছে। সেইকাৰণে দেখিছা নাই, এই আমেৰিকাৰ এইবোৰ হেৰিয়ত, ইংলেণ্ডত দেখিছা নহয় কিমান ডিগ্ৰী চেলচিয়াছত। আনকি ৰাস্তাৰ হেৰি প্লাষ্টিক গলি গৈছে, ইমানেই গৰম।
অ', পানী দিব লাগে, একদম ডাইৰেক্ট মিনিট মানে ছেকেণ্ড নালাগে শুকাই যাবলৈ।
শুকাই যাবলৈ, অ'। ইমান, এতিয়া গছ-গছনি মানুহবিলাকে কটাৰ কাৰণেতো তেনেকুৱা হৈ হৈছে ন। প্ৰকৃতি ধ্বংস কৰিবলৈ, উম। এতিয়া তুমি আমাৰ অসমৰে যাদৱ পায়েং, যাদৱ পায়ঙে ত্ৰিশ-চল্লিশ বছৰ জংঘল ঘল মানে এখন জংঘল মানে কি, এখন হাবি বুলিয়ে ক'ব পাৰি, এখন হাবি বনাবলৈ, হাবি বনা- বনোৱাত তেই নিজৰ জীৱন শেষ কৰি দিলে, যাদৱ পায়েঙে।
উম,
গছপুলি ৰুই এখন কি ক'ম আৰু এতিয়া সাগৰত পাৰবোৰ কেনেকুৱা দেখিছা নহয়, সাগৰৰ পাৰবোৰ? সেই সাগৰৰ পাৰ -ৰত গছপুলি ৰুই, ৰুই, ৰুই, ৰুই অ', মৰুভূমিৰ নিচিনা জেগা, গছপুলিয়ে গোটেই ভৰপূৰ কৰি দিলে।
উম।
তেনেকুৱা মা, সকলোৱে মানুহ হ'ব লাগে, তেনেকুৱা।
অ', কিছুমানে কৰিব, কিছুমানে কাটিব সেইটো
সেইটোৱে, অ', অ', গছ, কটাটো একদম বন্ধ আজি, কালি, এতিয়া তুমি চোৱা এই আমাৰ হেৰি অসমৰ এই, এইটো যে, দীপৰ বিলত যে, গছবোৰ যে, আছিলে যে
অ, দীপৰ বিলৰ ইমান ধুনীয়া লাগে, আগতে এতিয়া চব কাটি পেলালে।
গোটেই গছবোৰ কাটি পেলালে। উন্নয়ন কৰিছে, কৰিছে, হ'লেও উন্নতি দিশত গছ, গছনি ধ্বংসও কৰি গৈছে। উম, আৰু এটা কথা লক্ষ্য কৰিবা। বিজেপি চৰকাৰ অহাৰ পাছতে, আগতে, গড়ৰ হত্যা কৰে, গড়ৰ খৰ্গ কাটে। এতিয়া সেইটোতো নাইকিয়া হৈ, গ'ল মানে।
অ, তো।
এটা মানে, এনেকুৱা মানে বেয়া কাম মানে, এনেকে চিকাৰ কৰা, গড় চিকাৰ কৰা হাতী মাৰি হাতী দাঁত এৰুওৱাই নিয়ে, সেইবোৰ মানে চব বন্ধ হৈ, গ'ল, এইখন চৰকাৰ অহাৰ পৰা অসমত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বহুত একদম ধুনীয়া কৰি পেলালে, মানে। সকলো ফালৰ পৰা সুৰক্ষিত কৰি পেলালে। নাই, নাই, পোৱাকৈ এনে দেখিছো বাৰু, মই গুৱাহাটীত থাকোতে।
অ'।
কিন্তু নগ'লো, গ'লো মই গুৱাহাটী থাকো ন, অকল কামাখ্যাত গ'লো, কামাখ্যা মন্দিৰ।
ম, ময়ো গৈছিলো, কামাখ্যা মন্দিৰত গৈ বহুত ভাল লাগে ন, মনটো ভাল লাগি যায়।
কামাখ্যা মন্দিৰটো, কামাখ্যা মন্দিৰ ভাগ একদম নীলাচল পাহাৰতহে আছে।
অ'।
বহুত ডাঙৰ পাহাৰ এখন।
উম।
বহুত ভাল, ভাল হ, আমাৰ কাজিৰঙাখন বহুত হেৰি ধুনীয়া কৰিলে। আৰু এতিয়া কাজিৰঙাত আমাৰ একদম হেৰি একোপ ক্ত হৈ যোৱা এবিধ পহু যি বগা ৰঙৰ পহু ওলাইছে নহয়, শহা হৰিণা পহু। যিটো নেকি পহু নাপায়।